হেল্ল' হেল্ল'
অ অ', শুনি আছো।
অ', কি কৰি আছা?
মই এয়া বহি আছো তোমাৰ চাহ- তাহ খাই, তুমি?
অঁ, মইও এনে বহি আছিলো।
উম, চাহ -তাহ খালা?
খালোঁ খালোঁ, ভাত পানী খোৱা হৈ গ'ল নি?
ভাত পানী নাই খোৱা বাৰু বনাই আছে মায়ে।
অঁ অঁ।
বিদ্যয়ালয় থে বন্ধই আছে নহয়
অ', বন্ধ বন্ধ।
উম।
তোমালোকৰ বন্ধ নহয় কলেজ?
আমাৰো বন্ধৰ আছে অ, তোমালোকৰ বিদ্্যালয়তেই গো পাতত নহাই ৰাভা দিব শিল্পী দিব সেইও পাতত নাপাতে
আমাৰ পাতে বাৰু দেই প্ৰত্যেক বছৰত পাতি আহিছে বাৰু আজিলৈকে।
অ', আমাৰো পতে বাৰু কলেজত। উম।
মহান মাহুহটো এতিয়া তমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণক সেয়া সেয়া দিব ধৰা, অ, শিক্ষক দিৱস সেয়া, তাৰপিছত ধৰা ৰাভা দিব, শিল্পী দিব
উম চবৰে মানে পাতিব লগে আওঁ তেতিয়া মানে তেওঁলোকৰ সেইখিনিও থাকে সাহিত্যৰাজিখিনিও থাকি যায়।
তে যওঁ আৰু সিহঁতৰত্মাবিলাকেও শান্তি পায় ধৰা।
উম স
এতিয়া ধৰা, আগতে কিমানখিনি আছিলে লক্ষ্মীনাথ বেজবৰুৱা নলনীৱালা দেৱী চন্দ্ৰকুমাৰ আগৰৱালা, ফালে
কৰিধ
আৰু অঁ, কমলাকান্ত ভট্টাচাৰ্য তেনেকে নৱকান্ত বৰুৱা, কিমান আছে তেনেকে কবি সত্য় ৰত্যনাথ বৰা পা ধৰি ধৰাচোন।
ম চডছান
অ হেমচন্দ্ৰ গোস্বামী, হেমবৰুৱা ধেৰ মহান মহান ব্যক্তি নাই জানো?
তাকে চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ সেই তিনিজনকো ত্ৰি মূৰ্তি বুলি
ত্ৰি মূৰ্তিক বুলি কয় অঁ, যগোন কেইজোগাৰ
উম আৰু তেওঁলোকৰ তোমাৰ এতিয়া তোমাৰ লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ি আইৰ সাধু, এই বহুত খিনি কিবা কিবি দিয়া গৈছে নহয়।
অঁ সেইবিলাক কিমানখিনি, এতিয়া ধৰা তেওঁলোকে কিমান কিতাপ লিখিছে আৰু কিমানখিনি কথা জানিব পাৰি চাবাচোন মূল
উম
তুমি অকমান এতিয়া কি হয় কিতাপ বিলাকতো থাকেই, ধৰ লেখক লেখিকা বিলাকৰ চবাচোন। অলপমান দিয়ে, কিন্তু কিমান ভাল লাগে তেওঁলোকে লিখা ধৰা পুথি, গল্প, কবিতা, তেনেকে অ'। আকৌ তেওঁলোকে পোৱা ধৰা, হেই বিলাক অকাডেমীবিলাক
অ'।
আৰু সেইবিলাকে পৰীক্ষাত বেছিকে আহে আজিকালি।
আহে, আহে, মানে তোমাৰ প্ৰতিযোগিতা মূলক পৰীক্ষা হয়।
অ', সেইবিলাক বেছি আহে।
উম, সেইবোৰ জানিবও লাগে বাৰু।
সেইটোৱেতো, এতিয়া তুমি সৰু ল'ৰা-ছোৱালী বিলাকে সেইবিলাক নেজানিবই কিন্তু ধৰা আজিকালি এই আমি বিলাকে পঢ়ো কাৰণে অসমীয়া পাঠ্য, আৰু কি আজিকালি ল'ৰা ছোৱাল ইংলিছ মিডিয়ামটোকে দিয়ে, ইংৰাজী মাধ্য মাধ্যমতো, কিন্তু অসমীয়া মাধ্যমত খুব কম সংখ্যক ল'ৰা-ছোৱালীয়ে পঢ়ে।
উম।
সেইকাৰণে সিহঁতি অসমীয়াতটো বুজিয়ে নাপায়।
নাপায় আৰু তুমি চাবাচোন ইংলিছ মিডিয়ামৰ যোনবোৰ তোমাৰ পঢ়ে, সেইবিলাকে তোমাৰ অসমীয়া ধৰা ক'বও নেজানে ভালকে, লিখিবও নেজানে।
অ', নাজানে।
আৰু তেওঁলোকে মানে, এইবোৰ লক্ষ্মীনাথ বেজবৰুৱা তাৰপিছত তোমাৰ নন্দী ভালকৈ চিঙিও নাপায়।
অ', নাপায়, এতিয়া তুমি বিশ্বাস কৰা এতিয়া ইংলিছ মিডিয়ামত ল'ৰা মানে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা-ছোৱালী এজনীক বা ছোৱালী বা ল'ৰা এটা তুমি অসমীয়া ক, খ কেইটা গাব গোৱা-কোৱা নোৱাৰে কিন্তু।
উম, হম।
মানে কাৰণ তুমি ইংলিছ মিডিয়াম, এতিয়া কিছুমানক যদি তুমি এক দুই কেইটা সোধা মানে মাজত ধৰি যদি সোধা পঁচিছ, ছাব্বিছ সেহঁতি বুজি নাপায় কিন্তু তুমি ইংলিছত ক'লে সেইটো পাৰিব। সেইবোৰে মানে, কিন্তু ধৰা এতিয়া এইবিলাক কিতাপ পঢ়িব লাগে নহ, এইবিলাক মহান মহান ব্যক্তি কিতাপবিলাক পঢ়িলে কিমান কথা জানিব পাৰি।
আৰু তোমাৰ নীতি শিক্ষাও পায় নহয়।
অ', সেইটোয়েতো তাৰাপা তুমি কিবা এটা পাব পাৰা নহ, লাভ কৰিব পাৰা। পঢ়ি তাৰপৰা যেনিবা তোমাৰ এতিয়া কিতাপ তুমি অসমীয়া কিতাপখনতে থাকে, অসমীয়া কিতাপখনত তুমি যদি ধুনীয়াকে পাঠ পঢ়ি, তাৰ পৰা প্ৰশ্ন উত্তৰ বাচি তুমি তাতটো প্ৰায় দশ নম্বৰ মান আহেই, কবিতা পুথি লিখিব আহে, গ'ল তেওঁ কি কি পাইছিল, অকাডেমি গৈছিলে সেইবিলাকতো আহে জন্ম-মৃত্যু।
হয়। অসমীয়া মিডিয়াম, মানে অসমীয়া মাধ্যমৰ হেৰিত বিদ্যালয়ত তোমাৰ আজিকালি মহন্তোকৰ জীৱনী বুলি কিতাপ এখনো দিছে পঢ়িবলে, ভাল কৰিছে নহ।
অ', সেইটোৱেইতো ভাল কৰিছে, অ', জীৱনী দিবলৈ এতিয়াত মহাত্মা গান্ধীয়ে আমু কৰিছিলে তামু কৰিছিলে বা লক্ষ বেজবৰা আমুক কৰিছিলে।
এ পি জে আব্দুল কালামৰ কথা কৈছে, উম।
সেইটোৱে আৰু এইবিলাক থাকিব লাগে, কাৰণ সেইবিলাকবোৰৰ পৰা আগৰ ব্যক্তি ব্যক্তি সকলে ইমান ধুনীয়াকে লি কিতাপ বিলাক লিখিছে, ইমান ধুনীয়া ধুনীয়া কথা লি লিখি থৈ গৈছে, সেইবিলাক মানুহে পঢ়িলে তাৰ পৰাও কিবা এটা জ্ঞান লাভ কৰিলে।
তেওঁলোকৰ তেওঁলোক তেনেকুৱা, মানে জীৱনৰ যোনটো ষ্টাৰ গ'ল মানে।
সেইবোৰতো জানিব পাৰে, তেতিয়া নিজেও হেৰি কৰিব পাৰিব আত্মবিশ্বাস গঢ়িব পাৰিব।
এনেকুৱা পাই যে মানুহে
অ', সেইটোয়ে। আৰু তাৰ পৰা তোমাৰ কিতাপ পঢ়ি পেলাই তুমি সেইটোৱটো ন তাৰপৰা তুমি কিবা এটা পা আহ শেষ এতিয়া তুমি লক্ষ্মীনাথ বেজৰুৱা পাতে কিমানখিনি কথা আছে তুমি যদি তাৰ পৰা দহটা কথাও জানা।
আকৌ তেনেকে এই বহুত আৰু এতিয়া ন নলনীবালা দেৱীৰ আহ এয়া তোমাৰ ক্লাছ অষ্টম শ্ৰেণীৰত নে সপ্তম শ্ৰেণীৰ কবিতা এটা আছে।
আছে আছে অ'।
ইমান ভাল লগে পঢ়ি।
তাকে সেইবোৰেই কিন্তু ইংলিছ মিডিয়ামত সেইবোৰ মানে দেখা নাযায় আকৌ।
অ', এতিয়া তাত অকল ইংৰাজী মাধ্যমৰে কথা কোৱা হয় কিবা কৰি ন অসমীয়া ম মানে অসমীয়া মাধ্যমত কথা নাপাতেই সিহঁতবিলাকে।
হিন্দীতহে পাতে আৰু।
হিন্দীত অ' এতিয়া আমাৰ ইয়াত মানে এই আমাৰ ওচৰৰে মানে পৰিয়ালে হয়। বৰমা এজনী মানে জীয়েকৰ ছোৱালী তাইক মানে দীক্ষাতে পঢ়াই তাইক থকাই লৈছে। তাই মানে অসমীয়া একেবাৰে নাজানে চব মাক বাপে ম'ম দিদি সেই বুলিয়ে মাতে। কিন্তু অসমীয়া ছোৱালী হয় অসমীয়া ভাষা মাত নিজৰ মাতৃভাষাটো
সেইটোয়ে, কিন্তু চাবাচোন মাক বাপেকে ফুত আমাৰ এই অসমীয়া নাজানে ইংলিছ
অ', কিন্তু সেইটো টো ভাল কথা নহয় মানুহ দহজন মানুহে ক'ব। কাৰণ অসমীয়া ছোৱালী এজনী হৈ অসমীয়া মাত মাতৃভাষাটো নাজানে কম কথা নেকি! হয় নহয় বাৰু? এয়া তুমি আলহী এজন গ'লে তমি মানুহ কি বুলি মাতিবা তুমি ইংলিছত মাতিবা নেকি? এতিয়া বুঢ়া মানুহ এজন জেনিবা গ'লা আগৰ দিনৰ! তোমাৰ মাতিলে বুজিতো নেপাব।
নাপায় অ'।
তেওঁ কি ভাবিব যে নেমাতিলে বুলিয়েতো ক'ব বুজি নাপালে।
উম।
কিন্তু পঢ়া কিন্তু অসমীয়া মাধ্যমতো মানুহে জানিব লাগে নিজৰ মাতৃভাষা।
আগতে তোমাৰ হেৰি কি বুলি কয় মানে ইংৰাজী বিষয়টো। উঠাবলে কাৰণে তোমাৰ হেৰি আন্দোলন কৰিছিলে। এতিয়া আকৌ ইংৰাজী বিষয়ৰ ওপৰতে মানুহে বেছি গুৰুতৰ দিছে। ব্ৰিটিছসকলৰ দিনত আগতেটো। উম।
অ', সেইটোৱেটো চব পাঠ্যটোকে বাৰু স্বীকৃতি দিব লাগে যিমান যি হ'লেও। কাৰণ অসমীয়া হওঁক হিন্দী হওঁক ইংৰাজী হওঁক।
সেইটোৱে।
অ'। এতিয়া ধৰা অসমীয়া মাধ্যমবিলাকত চব আছে ধৰা ইংলিছটোও আছে ইংলিছৰ ক্লাছৰ সময়ত ধৰা ইংলিছ ইংলিছৰ কথা পাতিলে ধৰা অসমীয়াই অসমীয়াই। সমাজ বিজ্ঞান সমাজ বিজ্ঞান ধৰা তেনেকে পাতিলে। কিন্তু ইংলিছ মিডিয়ামতো সেইবিলাক নাই।
নাই নাই অ'।
কিন্তু সেইটো মানে বহুত হেৰি আৰু। আৰু মানে কি আজিকালি কি তুমি মানে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে শিক্ষকক মানে তোমাৰ অকণো মানেই নকৰে। আমিবিলাকেতো দেখিলে ধৰা যিমান সৰুতে পঢ়াক ডাঙৰ যে আমি ডাঙৰ হলেও ধৰা দেখি দেখিলে ছাৰ ভালনে বহিছেনে সন্মানক ভৰিটোত ধৰি হ'লেও আজিকালি ল'ৰা ছোৱালীয়ে তো বাদেই মাৰি আহে আমাৰ স্কুলত কত এনেকে মাৰ মাষ্টৰক মাৰি দিছে চাৰ্টৰ বুটাম ফালি।
সেইটোৱে আজিকালি উদভণ্ডালী হ'ল আৰু।
অ', তুমি চোৱাচোন একদম আমি কিমান শ্ৰদ্ধা ভক্তি কৰো আমি ইমান ভয়ত থাকো। সিহঁতবিলাকে মানে ভয়েই নকৰে যেন কোনো নহয়ে।
আ-আগতে তোমাৰ আমি মানে বাটত দেখিলেও চাইকেলত গ'লো চাইকেলৰ পৰা নামি
নামি দিওঁ অ' বা উঠি ছাৰ বুলি মাতো বাইদেউ বুলি মাতো। আজি আজিকালি ল'ৰা ছোৱালীয়ে সেইটো বাদে চাৰিটা পাঁচটাকে যাব লাইন পাতি বাটটোও এৰি নিদিয়ে।
উম, সেইটোৱে।
কি যে মানে আৰু কিছুমান ল'ৰা ছোৱালী আছে মানে অকনো ভালে পঢ়াত তো ধান্দা নাই মানে সিহঁত অকল বেয়া ধান্দাবোৰ।
তোমাৰ এটা কথা আজিকালি মোবাইলত বা সেই টেলিভিশ্যনত কিবা কিবি দেখিানে বেয়া বস্তু দেখি বেছি
বেয়া বস্তু সেইটোয়ে এতিয়া চোৱাচোন মাক বাপেবিলাকে ইমান ঘৰত খোৱাই বোৱাই কষ্ট কৰি কিবা বেলেগৰ ঘৰত কাম কৰি মেলি ল'ৰা ছোৱালীতো স্কুললৈ পঠিয়াই। যদি বেয়াটো শুনে কেনেকুৱা লাগিব মাকজনীৰ মনত কোৱাচোন।
উম, সেইটোৱে।
স্কুলত তোমাৰ এনেকুৱা ধৰণৰ কাজিয়া কৰিব বৰ্ড ভাঙিব বেঞ্চ ডেস্ক ভাঙিব সেইবোৰ কৰিব পাই জানো চোৱাচোন।
এখন বেঞ্চ ডেস্ক বনাবলৈ মানুহক কিমান কি কি লাগে। যিয়ে নহওঁক ন সেইবোৰতো তই পঢ়িব আহিছ তই পঢ়িবহে লাগে খেলা সময়ত খেলা মানুহৰ কিন্তু সেইবিলাক তই কৰিব কিয় লাগে স্কুল এখনত।
এইটোকেই।
সিহঁতবিলাকে মানে আচলতে নেভাবে সেহঁতি স্কুললৈ স্কুললৈ আহিছেনে ক'ৰবাত সিহঁতি কিবা বেলেগ মাৰপিট কৰিবলৈ আহিছে সিহঁতিহে জানিব আৰু।
সেইটোৱে। মানে কেনেকে মই দমত থাকো আমুকতকে এনেকুৱা সেইটোহে চিন্তা কৰে আজিকালি ল'ৰা ছোৱালীবিলাকে।
অ', আজিকালি সেইটোৰ ওপৰত বেছি ধাণ্ডা মোক কিবা ক'ব মই মাৰিম আজিকালি কি কৰিব খাৰু পিন্ধি আহিব আজিকালি তুমি বেগত চুৰি আনিব চুৰি আনিব লোহাৰৰ কিবা এইবোৰ লোহাৰ আনিব। সেইবিলাকৰ বেগত কিতাপ পত্ৰ নোপোৱা।
নাথাকে নাথাকে।
ক'ত কাজিয়া লাগিবলৈ মানুহ গোটাব লাগে সেইবিলাক সিহঁতক দিবা। এতিয়া আমাৰ উজনি অসম অসমীয়া আমাৰতো ল'ৰা ছোৱালী বহুত হয় মানে দুশমান হয় নহয় হ'লত ক্লাছ কৰে। ভাবিছাচোন এজনী বাইদেউ ছাৰে কৰাটো ধেমালি নেকি দুশটা ল'ৰা ছোৱালী। তেনেকে কি কৰিব সিহঁতি ৰেষ্টাৰটো তোমাৰ এটেণ্ডেঞ্চটো নিদিয়ে নিদিয়ে ৰেষ্ট ৰতো নকয় বাইদেৱে কিবা বুজালে চাইলৈ মানে কথা পাতি থাকিব মানে একদম মুখে মুখে উত্তৰ দিব মানে। সেইটো ব্লে একমেল কৰাই হ'ল যিমান যি হ'লেও কাৰণ অৱজ্ঞা কৰিছে মাষ্টৰটোৰ কথা নুশুনি।
সন্মান কৰিব নাজানে আজিকালি ল'ৰা ছোৱালীয়ে অ'।
সঁচাকে মানে সিহঁতৰ একো এইবিলাকত ধান্দাই নাই।
নাই নাই অ'।
মানে কি যে হ'ব ল'ৰা ছোৱালীবিলাক। আৰু এইবিলাকে ভাবোঁ যেনে তেনে ভালকে পঢ়ি ভালকে একো বনাম নোলোৱাকে আহিব
আজিকালি তুমি মাৰিব বেলেগ ল'ৰা-ছোৱালীক মানে কিবা এটা বেয়া দেখিলে কলেও মানে দুয়োক অহ, ঘৰত আহি লগাই দিয়েহি।
সেইটো কেচ দিয়া দি হৈ যায়।
উম।
উম। আজিকালি বহুত জামালা হ'ল আগৰ নিচিনাকে লৰা-ছোৱালীক এচাত মাৰিলে বহু কেছ হ'ব। নানা তৰহৰ কথা মানে আজিকালি।
মাৰিলেও মানে তুমি মানে বেয়াকে আহি ঘৰত লগাই দিবহি, পিছত গৈ এনেই বেয়া পৰি গৈ
সেইটোৱে আৰু আজিকালি মানুহে কয় নহয় মোৰ ল'ৰাটোক কেলে মাৰিলে, একো নকৰাকে সেইটোহে মাক-বাপকেটো দেখা নাই।
ন' আকৌ যদি কিবা বেয়া বস্তু খাই থকা দেখা সেইটো যদি কয় ক'ব, মোৰ তোৰ পইচাই খাইছে নে বুলিহে ক'ব।
অহ, ক'ব তোৰ কি দৰকাৰ বুলি তই ইয়াত টেপ-টেপাই নাথাক যা বুলিয়ে ক'ব মাষ্টৰকো।
সেইটোৱে।
আজিকালি সেইটো সন্মান বোলা বস্তুতটো নাইকিয়াই কৰি পেলালে মাষ্ট ধৰক ছাত্ৰ শিক্ষকে।
আৰু তুমি মৰম লগালেহে তোমাৰ শিক্ষকসকলে ভাল পাব, যিমান যি হ'লেও। তুমি ভাল কাম এটা কৰা, ভাল কিবা ৰিজাল্ট এটা কৰিছা বোলে, ভাল ক'ৰবাত নাচি মেলি কিবা এটা পাইছা। কিমান গৌৰৱ ছাৰহঁতক বাইদেউহঁতক।
উম', উম'।
কিন্তু বেয়া কাম এটা কৰাচোন কাৰ ভাল লাগিব।
এইটোয়টো অভদ্ৰদামি কৰিলেতো কোননেও ভাল নাপায়।
সেইটোৱেতো কৈছো।
উম।
তাকেহে। ঠিক আছে বাৰু হ'ব তেতিয়া দিয়া।
অহ', অহ' হ'ব দিয়া।